কি দেখাই আছে এইবিলাক ঔ সঁচা নে মিছা?
হয় তোমাক তো মই দিছোৱে সেইটো।
তাকেতো মই এতিয়া হেৰি তোমাৰ তোমাৰ চাব নোৱাৰা হ'লো নহয় এই আমাৰ লিষ্ট এখন ওলাইছিলে হেৰিৰ পৰা এই আমাৰ কামৰ পৰা।
মোৰ অ অকণমান আগত মই খুলিছিলো এতিয়া নোৱাৰা হ'লো।
যোনবিলাকে নতুনকে মানে তোমাৰ চিকউৰিটিত জইন কৰিছে সিহঁতৰ কাৰণে এখন লিষ্ট ওলাইছে নতুনকে।
মানে ময়ো লিষ্টখন অ অকণমান আগত চাইছিলো হা। তাৰপিছত আকৌ এতিয়া লি এতিয়া আকৌ লি এতিয়া এতিয়া আকৌ নহা হ'ল লিষ্টখন।
জানো মোৰো দেখোন শ্ব' কৰা নাই।
মই অথনি এপাক ওলাই গৈছিলো ওলাই আহি আহি পেলাই এপাক চা চালো লিষ্টখন। লিষ্টখন তেতিয়া শ্ব' হ'ল। আকৌ এতিয়া লিষ্টখন আকৌ শ্ব' নোহোৱা হ'ল, কিবা চাগে চাৰ্ভাৰ প্ৰব্লেম নেকি অফিচৰ? তেনেকুৱাও হ'ব পাৰে উম। এ হ'ল চাগে দিয়া বুইছা এনেই তোমাৰ নাহে, বুইছা নে নাই?
দেখাইছে যদিও মানে বেয়া নহয় ভাল তেতিয়া মই ইমান কষ্টটো কমাই কৰিলে হ'ল আৰু ন।
অ তোমাৰ এনেই নাহে ন এনেই কিয় আহিব।
অ ময়ো তাকে ভাবিছো, মই কোৱা।
কি হ'ব লাগিছিলে নে নালাগিছিলে?
জানো মোৰ মতে কিন্তু আৰু একে একে কম যদিও মই কওঁ মোৰ হিচাপতটো বেছি ছিয়ে থাকিব লাগে।
অঁ।
একে নহ'লেও মুঠ এ ত্ৰিশমান মাইলেজ দিব লাগিছিলে। এনে মই মোৰ হিচাপত ধৰওঁতে মানে পঞ্চাশ মান দিব লাগিছিলে।
এদিন হৰ নে কচুৰ লগত যে তুমি যে এবাৰ যে গৈছিলা। তেতিয়া মাইলেজ কি কিমান আছিলগে আৰু তেতিয়া? নে সেইটো একচেপ্ট হ হ'ল কিবা মাইলেজটো?
হে নাই নাই এইটোতো তোমাৰ এইখন মোৰ নতুন বাইকহে, এইখনত সেইটো হোৱাই নাই কণ্ডিশন।
তেনেহলে কমপ্লিট হৈ গ'ল যে?
অ' নহয় মানে মই চলাইছো গাড়ী খন বাৰু নচলাও বুলি কোৱা নাই, কিন্তু মোৰ মতে মানে অ' মোৰ মতে মানে প্ৰায় পঞ্চাছ মান মাইলেছ এটা দিব লাগিছিলে।
নন' ষ্টপ, নন' ষ্টপ চলাই আছা গম নোপোৱা, সেইকাৰণে তেল খতম হৈ গ'ল।
সেইটোৱো হ'ব পাৰে নাজানো আও।
কালি-আজিয়ে চাগে তুমি নন' ষ্টপ চলাই আছা গাড়ী।
এহ কালি তোমাৰ ৰাতি বহুত টাইমৰলৈকে চলালো অ'। গুৱাহাটী ভাঢ়া আছিলে, তাৰপিছত আজিও আকৌ দিনত তোমাৰ অলপ চলাইছো, নাই চলোৱা বুলি নকওঁ বাৰু।
তেনেহলে ক'ত থাকিব আৰু, ফিফটি মাইলেজ দিবলৈ তোমাৰ কিমান লাগে আৰু?
মাইলেজ চেজটো তোমাৰ চাব পাৰিলে ভাল লাগে।
দছটা ফিফটি মাইলেছৰ কাৰণে, তোমাৰ দছটা আৰু কিমান লাগে আৰু? তোমাৰ চাগে চাফিচিয়েন হৈ গৈছে। মই এই, মই এইটোত চালোঁ। উম।
দুই, তিনি, চাৰি, পাঁচ। ছয়, সাত, আঠ, ন', দছ এঘাৰ, বাৰ, তেৰ, চৈধ্য, পোন্ধৰটা মোৰ ফালৰ পৰা গৈছে।
তেনেহ'লে
পোন্ধৰটা মোৰ ফালৰ পৰা গৈছে, কিন্তু আৰু তিনিটা কিন্তু কম কম।
তেনেহ'লে কমপ্লিতে হ'ল, তোমাৰ দহটাহে লাগিছিলে।
তিনটা মানে নহয় নহয়, পোন্ধৰটা গৈছে। ইফালৰ পৰাও পোন্ধৰটাই আহিব ন'।
অহ।
ত্ৰিশ টা।
তেনে হ'লে
যা
মোৰ তোমাৰ এইটোত চালো নহয় এতিয়া, খোলোতে হিচাপ কৰিলো, তোমাৰ আৰু ফিফটি মান আছেই মাইলেজ দিবলে। মানে ইকিছু জেল লং টাৰ্মটো যে একচেপট নহ'ল। হয় যোৱা হেতেন কমপ্লিট হৈ যায়, কিন একচেপ্ট নহল ন সেইকাৰণে
এই হেই সেইটো কিন্তু সেইটো, সেইটো কিন্তু আমাক বিৰাট ডাঙৰ ঢুকা এটা দিছে, দুইটাকে।
আমি যদি ত্ৰিছ-মিনিটৰ কাৰণেও যদি গ'লো হেতেন, তেতিয়া আমি চাগে ইমান প্ৰব্লেম নহ'ল হেতেন।
নহ'ল হয়, নহ'ল হয়, সেইটো হয়। সেইটোতো আমি নিজে ফ্ৰ এ সেইটোতো নিজে আমি প্ৰমাণ পাইছোঁ ন' দুইটাই।
প্ৰমাণ পাইছো, আমাৰতো কি ধুনীয়াকে আহি গৈছে নহয়নে, আমি, আমি সেইটো ডাঙৰ ভুল কৰিলোঁ।
সেইটো যথেষ্ট আছিলে, আমি বেছিলৈ মুখ মেলিলোঁ।
একচুৱেলি আমাৰ, টাইম‌ ৱেষ্ট হল, এনেই এনেই দেহৰ ক্ষতি হ'ল। টাইম ৱেষ্ট, দেহৰ ক্ষতি তাৰ বাহিৰে এ-একো নহ'ল, আমি যদি আমি ত্ৰিশ মিনিতকে কে যদি আমি আগবাঢ়ি, আমি যদি ত্ৰিছ মিনিটকৈও আগবাঢ়ি গ'লো হেঁতেন। আমাৰ ইমান খিনি নহয়েই।
সঁচা কথা। তুমি একেবাৰে মানত তোমাৰ একে নন' ষ্টপ মোৰ গাড়ীখন চলাই দিয়া হ'ল এক ঘন্টা পঞ্চল্লিশ মিনিট।
উম।
তোমালোকে চলাই দিলা দুই ঘণ্টা বাইশ মিনিট। মানে ইঞ্জিন চিজ মৰা ভয় আছিল টো, আমি বুজি নাপালো।
নহয়, যিমান হ'লেও গাড়ীখনে অসুস্থ পালে ন'? এতিয়া তোমাৰ পুৰণা গাড়ীটো সেইকাৰণেই হ'ল এনেকুৱা।
উম।
হ'ল আৰু কি কৰিবা ন', যি গ'ল গ'ল আৰু।
সেয়ে মই বাদ বাদ দিলো আৰু সেইটো ভবাই বাদ দিলো মনটোহে দুখ
ম-ময়ো বাদ দিলো সেইকাৰণে আকৌ এতিয়া নতুনকে ষ্টাৰ্ট কৰিছো আৰু যি হ'ল হ'ল আৰু।
আমি আৰম্ভণিৰ পৰা আকৌ ধৰিব লাগিব। আৰম্ভণিৰ পা ধৰিব লাগিব।
উম, এতিয়া আকৌ ন নুতুনকে এখন কিনিব লাগিব।
নতুন গাড়ী ল'বা
উপায় নাই আৰু কি কৰিবা কোৱা
সেই মানে দুঘন্টা কষ্ট এটাত দুঘণ্টা আঢ়ৈ ঘণ্টা কষ্ট এটা বেছি কৰিব লাগিব আৰু
মোক চবফালে ধোকা দিয়ে ঐ
না অ অ হয় দিয়া সেইফালেও দিছে উম উম নেজানো আৰু দেই তোমাৰতো কিন্তু লেখত লব লগগীয়া সেইটো সঁচা কথা দেই
উম মই তোমাৰ মোক মোক মানে কি হয় জানা এই যে মোৰ খেলটো কি জানা এই যে সাপৰ যে এই যে জখলাৰ যে মই একদম মই একদম তোমাৰ নিৰান্নব্বৈলৈ কে নিব তাৰপা এনেকুৱাকে নমাই দিব এ কাটি পেলাই একদম মোক দুই তিনিটে নমাই দিয়ে
উঠিব নোৱাৰাকৈ
বৰ কষ্ট হয় বৰ কষ্ট হয়
আমি তোমাৰ আহি পাইছো হে
আহি পালাহে নেকি
এ মানে আহি পাই মই লগতে গাটো ধুই দিছো অ মানে কিয় জানা এই জুইৰ ওচৰত বহি আছিলো যে
উম উম গম ঘাম হোপা লাগি গ'ল
হেই একে ঘাম উ মানে আকৌ ৰাতিপুৱালৈকে একে কিবা লাগি থাকিব
মই মানে তোমাৰ ধৰা কি এইটো কি মই ধৰা এই পালো প্ৰায় দছ তাত বাজিবই হৈছে আৰু দহ পোন্ধৰ মিনিট আছিলে তেনেকুৱাত আহিলো মই তোমালোকে মানে দহ চাৰে দছটা মান আহি গ'লা আৰু চাগে মই অহাৰ পিছত
তুমি কিমানত আহিছা দহটা
দহটা বজাত দহ পোন্ধৰ মিনিট মান আছিলেগে দহ দহ মিনিট মান আছিলোগ, উম
অ তেতিয়াহলে হয় দিয়া আমি মানে হেৰি কৰি পেলাই তোমাৰ বাচন চাচন ধুই মেলি আহি এ চাৰে দছটাত পাই গৈছোগে
উম মানে মই অহা পিছতে ভাত খালা নেকি
তুমি অহাৰ অলপ টাইম পিছত ধৰি লোৱা তুমি অহাৰ পোন্ধৰ মিনিটাই ধৰা মই বেছিকেই ক'লো বাৰু পোন্ধৰ মিনিট পিছত আমি খাইছো
মানে হেৰি মাংস আতিল নে নাতিলে, মোক ঢেই দিলা নহয় মোৰ একদম কিবা লাগি গৈছে
কচুক দি পঠিয়াইছো
থাকি গলগে
উম কচু প্ৰায় নে একে মিনিমাম একে কম হ'লেও আঠ পিচ মানটো যাবই লাগে সাত আঠ পিচ
মানে পৰাগে নাই আৰু লাষ্টত
সঠেই নাই পৰা
চাৰিটা এক কেজি মানে এটা ভাগত এক পোৱাকে
উম এক প্ৰকাৰৰ মানে কি হ'ল এই হৰৰো অকণমান এনেুৱা হৈ গ'ল সি উচ চৰ্বি নাখাই সবলা বেছি লৰাতোৱে
হয় নেকি
চৰ্বি হোৱা দেখি মানে সি অকণমান আভোক হৈ গৈছে মোৰো আভোক লাগিছে বাৰু
সি চৰ্বি নাখায় মানে
সি বেছিকে কাঠ মাংস খায় বোলে।
সেইকাৰণে কঠেই আনিছিলে।
উম।
তেনে তেনেকা বুলি তেনেকা বুলি নহ সি যদি নহয় সি যদি আগতে কোৱাহেতেন মইতো চৰ্বিখিনি খালোহেতেন। মইতো চৰ্বি খায়
নহয় ঔ কাঠ মাংসও আছিলে, সিও মানে তেওঁ খাব পৰা নাই আৰু।
ঐ চাৰিটা মানুহ এপোৱাকে পৰিছে ভাগত!
আৰু এটা কথা মাংস কি গাহৰি।
অঁ। প্লাচ আমি তেনেকে টেষ্ট কৰা নাই আমি টেষ্ট কি দুই তিনি পি চাৰি পিছে কৰিলো। আমা আমি যে আগৰ নিচিনা টষ্ট নকৰোঁ নহয় উম। সেইটোৱে।
আজি মই তেলো দিয়া নাই তুমি দেখিছা।
অহ।
একে কম তেলত বনালো মাংস সোপা তেলো নোলালো, এনেই আগৰ কেনেকুৱা তেল নাই।
ন আগতে আমাৰ মাংস গুচি যায় মানে এই জল দৈছো ভাগৰ লগত গুচি যায় ন। আজি নাই ন একো সেইকাৰণ থাকি গৈছেগে। এনেই জল দৈছো লগত ল'ব হ'লেতো তোমাৰ যদি তুমি যদি তেতিয়াতো গুচি গলহেতেন। মানে এপোৱাতকে বেছি গুছি গলহেতেন তাত।
গলহেতেন কোনো কথাই নাই।
ভাতৰ লগতো খাৱও নোৱাৰে কোনো, মইও কিন্তু বুইছা হে ধুনীয়াকে মানে যথেষ্ট খিনি খাইছো বাও।
মানে তুমি ভাত খাব পাৰিলা নে?
ভাত খায় ভাত মানে কেইটাই মান লৈছো কেইটাই মান, পেট একে ভৰ্তি হৈ আহিছে ন। অঁ একে মানে গ'ল মানে তোমাৰ ধৰক গ'ল মানে তোমাকে আচাৰ মই টেঙা আচাৰ লৈছো অকণমান ভাত অকণ দালি অকণ দাইলটো অকমান টেঙা দিছিলে
এ মই লাষ্টত সেই নেমু গাল চেপি চেপি খাইছো বেই।
উম।
লাষ্টত নেমুৰ ৰস উলাই, নোৱাৰি নোৱাৰি।
গাহৰি খোৱা বহুত দিন সূতা আছিলে আজি হেপাহ পলোৱাই মাৰিলো। একদম একে শান্তি লাগি গৈছে আও। মোকো তুমি ভালে সোপা দিছা তো খাবলৈ।
অ মই মানে এটা যে কেনেকুৱা হৈছে আৰু সেইটোহে কথা। অ বোলো নাই অঁ, খাব পৰা হৈছে গৈ আৰু মুঠতে।
মানে কি জানা? মছলা পাতি বেছি হোৱা নাই যে খায় ভাল লাগিছে অপকাৰ নাই।
অঁ।
এনেই তোমাৰ বেছি মছলা হ'লে কি ডিঙিটো নাই পোৱা মানে কি জানা? বেছি মছলা হলে তোমাৰ ডিঙ ডিঙিটো যে জ্বলা পুৰা কৰি
অঁ নহয় আকৌ সেই যে গেৰ গেথোও লাগি থাকে একে।
সেইটোও নাই ন।
এ মচলাৰ বুক বুক কো মাৰি থাকে।
সেইটো-সেইটো নাইতো।
উম।
খাই ভাল লাগিল।
সেইটো হ'লে ঠিকেই থাকে।
মইও একদম ধুনীয়াকে খাই আছো তো। মোকো এসোপা দিছে নহয় ওলাই পেলাই।
এই তোমাৰ নিচিনাই খাইছো আমিও তোমাৰ সমান খাই খাই আমি নোৱাৰিলোগে। তোমাক যিমান দিছে সিমানে খাইছোঁ আমিও।
হয় দিয়া।
ভাতৰ লগত হৈছে যে বস্তুটো।
নহ তেওঁ সাধাৰণ পিছো হৈ ইমানো বচা নাই দিয়া, তেওঁ যথেষ্ট খিনি কৰিছে আৰু।
মানে, মানে চাৰিটা এক কেজি আনিলে মানে একে কে মানে গোটেই কেইটা হে-হুটাহ পুৰাই খাব পাৰে আৰু।
উম, উম।
তাকে হুতা পলোৱাই যাব আৰু গোটেই।
মানে কমি নহয় দুপিচ থাকি যাব।
থাকি যাব মানে কোনোবা এটা যদি বেছিকে খোৱা থাকে খাই দে মানে প্ৰব্লেম নাই।
অ', অ', অ'।
এতিয়া, জলদস্যু ভাগ খোল খাই দিয়া হেতেনেই আমাৰ ধুনীয়াকে হৈ যায়। আকৌ ইহঁতৰো নাই লোৱা ন সেইটো। নহয় আকৌ সিহঁতে এইটো নাই লোৱা ন, সিহঁতে লোৱা হেতেনও হৈ যায় ইহঁতৰ। লোৱা হেতেন, সিহঁতে লোৱা হেতেন ধুনিয়াকে হৈ গ'ল হেতেন। উম।
এই হেৰিটো মানে অকণমান দেৰি হৈছে যে। বনোৱাটো একেলগে হৈ আছে যে বস্তুটো।
উম, উম। আকৌ তোমাৰ গাহৰি সময় লাগে নহ এইসোপা সিজাই কৰি বনোৱাই কৰি মানে তুমি তেতিয়ালৈকে আকৌ ৰখি থাকিব নেকি কোনোবা?
সেইটোৱে, মানে মই মানে সিজাইছো কিয় জানানে বেছিকে? মোৰ মানে মনৰ হেৰিটো মাৰি লৈছো।
অ', লাগে লাগে, ভালকে সিজোৱাটোৱে ভাল।
অ', মই মানে সেইকাৰণে যে বাহিৰত আজিকালি গাহৰি দেখাও নহয়, গম পোৱা?
তাতো ডা-চাগে ডাইৰেক্ট বনাই।
ডাইৰেক্ট বনাই, ডাইৰেক্ট।
মানে ডাইৰেক্ট মানে কেৰাহীতে দি দিব, পানি দি দিব, ন?
মানুহে ইমান সিজাই কোনে তোমাক হোটেলত খুৱাব?
এ গেছ, গেছ পুৰি পুৰি।
হেই নোপোৱা, ডাইৰেক্ট দিব, তাতে যি আছে আছে আও।
কিন্তু তুমি কোৱাটো হয় কিন্তু, বাহিৰত কিন্তু গাহৰি চাব গ'লে খাবও নালাগে ন?
নালাগে, নালাগে। সেই মোক তাতে হেৰিয়ে যি ক'লে, এবাৰটো বিতুপনে ক'লে, এবাৰটো হেৰিয়ে মোক ডাইৰেক্ট কৈছে অবিনাশে তাই সি য'ত কৰিছিল, ৰেঙনি নে ক'ত যে।
অ', অ', অ।
নহয় নহয়, কিবা এন কে নে ক'ত, তাত এজনী ছোৱালী আছে তাই সেইটোকে লৈ নহয়, তাই সেইটোকে লৈ গৈছিলে।
কি কোৱা, কি কোৱা।
তাই কি হয়, কথা পাহৰি যায়গে?
কোনে?
ছোৱালীজনীয়ে।
মানে কি, তাত কওঁতে আৰু খা
না নাজানো নহয়, মোৰ চোৰ কিবা বেয়া হৈ গ'ল, তাৰপিছত জানো ভাল হ'লো থিতাপিনো নোহোৱা হ'লো কিবা।
কৃষ্ণ